শুনিছ নাই?
এ, বেকগ্ৰাউণ্ড মউজিক শিকিবলে গলোঁ।
এই, বেকগ্ৰাউণ্ড মিউজিকটো দি আছোন?
উম!
খুলি পিনে?
খুলোঁ?
অ'!
শুইে আছোঁ। গীতাশ্ৰীয়ে সুধিছিলে নেকি?
সুধিছিলে অ'! মই ক'লো, কাইলে দিনত কৰিব বুলি।
অ' অ'!
দিনত তাই মেছেজ দিবচোন তেতিয়া, পাতি ল'বি আৰু।
অ'! হ'ব।
তাইৰ লগত।
পূজামণি, পূজামণিতো স্কুলত থাকে ছাগে?
নাই, এতিয়া স্কুল নকৰে নহয়, এতিয়া। তাইও পাৰিব কৰিব। অ'! তাই এৰিলে বহুত দিন হ'ল।
কিয়?
তাইকো দি থৈছোঁ, নাই টিউচনে কৰা।
অ'! তাই টিউচন, অ'! পাহৰিছিলোঁ।
তাতো কৰি আছিলোঁ।
তাইকো দি থৈছোঁ, ৰিজো বায়েকেও নকৰে। তাইও কৰিব চাগে।
অ'! হ'ব।
তাহাত দুজনীৰ লগত।
পাৰি, কিন্তু কি পাতিম নো, কথানো!
কিবা এটা প্ৰথম বাৰত, কথা পাতিবলৈ ওলাই ল'বি আৰু। এনেও আধা হ'ব ন' বস্তুটো। তেনেকে পাতি ল'বি। এই, সেই কৰিবি। অ'!
আৰু সেইটো?
উম, কি সেইটো?
আঠটা পোন্ধৰ মানত।
অ'! মই
সাতটা-আঠটাত। উম!
তলা কেলে লগাব লাগে? তই উঠিবিয়ে দেখোঁন।
আঠতা পোন্ধৰ গ'লে মই, চাৰে আঠটা উঠি
আৰে, মই গুচি যাম, সেইখন এনেই।
সেইটো কৈছো অ অ অ সেইটোৱে কৰিবি অ হ'ব সেইটোৱে কৰিবি
উঠি পেলাই মাৰি থবি হোপটো
অ হ'ব।
উম
একেবাৰে হেৰি এখিতে হেহ তই হেৰি কৰিবি এইটো কি এ সুধিছো
কোন সেইটো সেইটো অলিভ কালাৰটো কি হ'ল
অলিভ কালাৰটো ডাৰ্ক গ্ৰীণ ডাৰ্ক গ্ৰীণ হৈছে
অ
মিণ্ট্ৰাত চাব লাগে নেকি
মিণ্ট্ৰাত চাবি গ্ৰিণচ কালাৰৰ চাবি নহ'লে হে অলিভ আচল অলিভটো। চাতটা যদি পাও ব্লেক নালাগে ব্লেক চবে পিন্ধে ন
ডেনিম লাগিব নে এনে কাপোৰ নৰ্মেল কাপোৰ
ডেনিম টাইপ চবেই লগাই পেলাই ডাৰ্ক কাৰ্গচ যিটো কাপোৰ হয় উম ডেনিমৰ যিটো কি হ'ল
চাভানাটো নিলে ন তাৰপিছত এতিয়া আকৌ বেলেগ দিবি নেকি
মই চোৱাই নাই গৈ চাবলৈ কৈছিলে
অ তাতো তাতো ভাল ভাল হাফ পেণ্ট আছিলে। চাভানাত দামটো অলপ বেছি আৰু কিন্তু লগত ললে কমতে হৈ গ'ল হেতেন চাগে
অ চাব লাগিব ৰ চাৰে চৌবিচৰ তাৰে নীলাকে কিবা আছে নেকি
তাৰ পৰা দি দিব নে তোৰ পৰা দিবলে কৈছে
একাউণ্টতো লৈ ল'বলে কৈছিলে
আ
একাউণ্টটো লৈ ল'বলে কৈছিলে মানে তাৰ ভাগৰ
তাৰ একাউণ্ট
যেনেকে হলেও আও চাই লও লেবেল নাই আনা আমাৰ আছিলে চাগে তাৰ পিছত সাতশ টকীয়া ছয়শ টকাত পাইছিলে হেনো
অ এশ টকা এটা থাকে আও সেইটোত অ
উম প্ৰথম প্ৰথম
আগত নহয় আগতিয়াকে আৰু জিপে দি কৰিলেও কিবা এটা পায়। বি আই ডি কৰি দিলে ত্ৰিশ টকা মান অফ থাকে নেকি অ ত্ৰিশ টকা অফ থাকে অ।
কেচ অন ডেলিভাৰী উম কেচ অন ডেলিভাৰী বেছি হৈ যায় মানে সেইটো
অ কেচ অন ডেলিভাৰী বেছি হৈ যায় আৰু সি সাত টকীয়া দিছিলো তেতিয়াহলে তাৰ চিপিঙো নাইনটি নাইন টকা লাগিছে চাগে
অ সেনেকুৱাই
উম তেতিয়া লগত কিবা দিলে সেইটো কাট খাই যাব
অ সেইটোৱে চাব লাগিব ক্লাই হোৱা‌ নাই মুৰৰ্গিটো
উম
ৱাই হোৱা নাই ন মোৰ।
অ তাকেতো ইটো কৰি আছ
অ ইটো নাই কৰা
অ
এতিয়া কেনে কৰিলো, আহিছে কবলৈ মানে দিনত কৰিলো এতিয়া ক'ত কৰিবলৈ সময় পাচো
লিমি হেৰিতটো কৰিব কৰিব লাগে ন, লিমিটত ইমানটো কৰিব লাগে
নোৱাৰি আউ উম
অ
সেইটো কাৰণে
উম দুতাকে লৈ কেনেকে কৰিবি নহ'লে
হা অ সেইটো এতিয়া মন নাযায়
উ উম
মায়ে অথনি কিবা কৈছিলে নেকি?
একো কৰা নাই একো কো খা, নাই কোৱা নাই কোৱা মই উলিওৱা নাই নহ সেইবিলাক।
আহ
সেইবিলাক উলওৱা নাই নহয়
অঁ অঁ অ মোক কালি কৈ আছে এই কাম কৰ পৰা পঢ়া শুনা হোৱাই নাই চাগে মোৰ চেচত ক'ব নোৱাৰি আও
লাগ অ তেওঁ একেবাৰে সময় চব কৰিব লাগে
ওলোৱা নাই নহয় এদিয়াৰি-চেদিয়াৰি এইবিলাক
নাই ওলোৱা নাই ওলোৱা প'ষ্ট অফিচৰ ফৰখন ওলাইছিলে তাতেও কাতঅফ হেৰি পাৰ্চেন্টেজ লাষ্ট আহিছো নাইনটি টু
ইচ! অ তই যে এপ্লাই কৰিছিলি
উম গুৱাহাটী ডিভিজনত নাইনটি টু লকে আহিছে।
আহ
কি যে জমনি
তেতিয়াহ'লে আও এ-এখন ফাৰ্ষ্ট নে কি? নে লাষ্ট?
হুম?
মানে এইখন কাট অফ হেৰিখন ফাৰ্ষ্ট নে লাষ্ট? অ নাইনটি টু নাইনটি টু লাষ্ট
আজিৰ খনত মানে নাইনটি টু লৈকে হৈছে মানে। আৰু কমিলে এইটোৱে যদি আৰু লাগব, কিন্তু মোৰ যিকেইটা ডিভিজনত দিছিলো সেইকেইটাচোন নাই সেইকেইটা চাগে কৰি আছে মানুহে
উম
সেইকাৰণে ভাবিছো, ইমান বেছি কাত
অ তোৰ গেইটাত পষ্টত ওলোৱা নাই মানে, ইমান-ইমান-ইমান কম হেৰিৰ কাৰণে মানুহে ইমান চোকা-চোকা মানুহে এপ্লাই কৰিছে নে?
অ নাইনটি নাইন পাৰ্চট আছিলে মই যেইটা ডিভিজনত দিছিলো। নাইনটি নাইন
চি বি এ ছি চাগে সেইগেইটা।
হুউম।
চি বিএছ ই চাগে সেইগেইটা।
কি কৈছ?
নাইটি নাইন পাৰ্চেন গিতা চি বিএছ ই চাগে বোলো।
হ'ব পাৰে অঁ' পিছে জইন কৰিছে সেইটো কাৰণে হেৰি হোৱা নাই।
উম' তাকে।
সেবিলাকে আও। নাযানো আও। অঁ।
পিয়াংকুৱে এতিয়া আৰু কিবা দিব নেকি?
কবি ক কি দিব এতিয়া চুন চিনেমাহে চাই আছে।
এইটোতো হ'ল দিয়া এটো এতিয়া তেনেকা একো নাইও কথা।
চিনেমা চাইছো এতিয়া। পঢ়া শুনাৰ কাৰণে চিনেমা চাইছে এইখন চালি নেকি এইখন। কি বুলি কয় প্ৰীতমৰ কি প্ৰীতমেন-
পিটমেন পেডৌ নে পেড্ৰৌ অঁ' পিটমেন পেড্ৰৌ খন চাম ময় ৰ আৰু চোৱা নাই।
মউ চাবলে সময় পোৱা নাই। ভাল বুলি ভাল হৈছে অঁ' বহুত জৰ লাগি আছে। হল।
পিটামেন পেৰ অঁ' চাব লাগিব।
সেইদিনা ভন্টি কাৰনে ময় সেইখন হেৰি খন চাবলে ললো সেইখন কি আছিলে? অ এই টানচোন ৰম কম খন।
অ হেৰি অ ভইচ মেইলছ ফৰ ইছ জাভেলখন।
অঁ অঁ আধা চালো। তাই চালে চাগে, কমপ্লেট কৰিলে চাগে।
অঁ বেছি দেৰি নহয় নহয় সেইখন। দেৰ ঘণ্টামান দেৰ ঘণ্টা নহয় এঘন অঁ ভাল।
উম' ভাল মানে সেই আধা চালো কিন্তু সেইখনতছে বেছি হেৰিখন বেছি ভাল লাগিছিলে। সেইফালে মিৰিফ কৰিও।
কিখন?
মি বি ফ'ৰ ইউ।
অ মি বিফৰ ইউ অঁ সেইখনতো ভালে হয়।
সেইখন বেছি ভাল আছিলে অঁ এইখনৰ তুলনাত।
উম' এইখন বেছি-
তাম উম' তা মানুহগিটাও ভাল লাগিল।
উম' ছোৱালীজনীও ভাল লাগে মোৰ।
ধুনীয়া ছোৱালি।
লৱাটো ধুনীয়া।
এতিয়া বুঢ়া হল লৰা গিতা।
পুৰণা ন সেইখন।
পুৰণা মভি। এখন গাচা হৈ আছে এইখনে পুৰা চাব পৰা নাই বেলেগ- হলো পুৰণা টু থাউজেন ছিক্সটিন নেকি। অঁ।
ছিক্সটিনৰ অ' টু থাউজেন ছিক্সটিনৰ মানে ইমানো বুঢ়া নহয়, দহ বছৰ হৈছে আৰু। দহ বছৰ বুঢ়া হ'ল আৰু সিহঁত, দহ বাৰ বছৰ বুঢ়া হ'ল।
একে থাকিব চাগে অলপমান।
উম।
কাইলে সেই- একো নাই ছাগলী মাংস ভাল কৈছে। মই মাছ লৈ যাম, মই বেয়া জোৰ দিছো।
কেনেকে আনিব জোৰ কেলে দিছ।
হুম।
জোৰ কেলে দিছ?
এনেই তাই আনিব মানে। কৈছোঁ আৰু এনেই ধেমালি কৈছোঁ আনিম বুলি কৈছে অলপমান।
অঁ। ই ফিন নে তহঁতৰ ইয়াত। উম।
নে কি?
দাৱাত, দাৱাত বুলি কৈছো।
অঁ, দাৱাত অঁ, তাহাতৰে কোনোবা আনিছিলে। সেইটো কাৰণে দিবলৈ, লৈ আহিবলৈ কৈছো থাকিলে লৈ আহিব বুলি কৈছো ভাল হৈ থাকিলে।
অহ-অহ'।
তাই তই বনোৱা সেইখিনি খাই খুব ভাল পায় এই মাছ তৰকাৰী তই যি নৱনাও অঁ বইলটো ভাল পায়, লগত পোলাও। কলো নৰ্মেলে হৈছে নহ'লেও ভাল পাইছে কৈছে, বেছি এনেকোৱা অলপ-অলপ সেই টাইপত থকাবিলাক খাই ভাল লাগে।
কি টাইপৰ?
কমফৰ্টিং।
কম্ফত ফ্ৰুত
উম, কম্ফৰ্ত ফোৰ্ট চবৰে ভাল লাগছে খায়, তাই এনেই মাছ খাই বেয়া পায়। খিনি খাই খুব ভাল পায়।
অঁ, এইটো খাই ভালে লাগে তেনেকে।
উম, ভাল লগৰবোৰত
হুম?
ভাল লগৰবোৰৰ লগত খাব লাগিব।
উম, বাৰ মাছ তেনেকে খাবলে ভাল।
উম আৰু যেতিয়া খাম বুলি কৈছিলো যে নাহিলি, হা।
চালেন-বালে একেলগে বনাই দিম আৰু চ'ব, থৈ দিম সৰ কে অঁ, এ বেলেগ ভাগ-ভাগ নকৰো, ভোল আৰু আলু তেনেকে বনাই দিম। আলু বিলাহী আকো নবনাও।
অঁ, সেইটোৱেই কৰিবি,
অঁ, তাকেইতো।
আগবেলা পাতে পিছবেলা পাতে, আগবেলা পাতিলে ভাল আছলতে ইচ্ছা কৰে যদি,
আগবেলা মানে সেয়া, আগবেলা এই উম, ভাত-চাত খাই মেলি বেছি ভাল, তেতিয়া ফ্ৰী থাকোঁ ন'। আগবেলা সময়ত কাম চাম কৰি থাকিম সেয়া তাই আকৌ শ তাইও কিবা শিকি থকা নাছিলে জানো।
অ তাই কেইদিন বন্ধ আছিলে কাইলৈ চাগে থাকিবও পাৰে তিয়া তাই চাগে আ আহোঁ এ তাৰ পিছত পাৰিব।
অ সেইটো তেনেকুৱাই কব লাগিব।
কথা পাতিব নহ ৰাতিপুৱাটো আৰু ৰাতিপুৱাতো নোৱাৰে বাৰু
দৌৰা দৌৰি হব সেইকণ মই ইফেলে ভাত বনাই থাকি সোৰফালে আকৌ মায়েও ফোন কৰিব বগা চা ধুই ক'ভাত চাই তেতিয়া আজৰি হৈ থাকিব তাৰপিছত
অ
সময় মিল সময় মিলাব লাগিব আৰু